শুনিছানে অ', শুনিছো কি কৰিছা?
মই বহিয়ে আছিলো বাহিৰত বৰষুণ দি আছে যে সেইটো কাৰণে মই ভিতৰতে বহি আছিলো।
অ', অ'
তুমি কি কৰিছা।
মই এয়া এনেই আছোঁ।
আজি কি মনত পৰিলে হয়। মই চাহ খালোঁ তোৰ বোলো আজি কি মনত পৰিলে হয়।
মই দেখোন ফোন চোন কৰিয়ে থাকোঁ।
তোমাৰ আলোকচিত্ৰ কেইখনমান দেখিছিলো বাৰু দুদিনমানৰ আগত।
অ মই অকণমান ফুৰিবলৈ গৈছিলোঁ।
বাহ আজিকালি ছোৱালী বেলেগচোন।
অহ।
ক'ত ফুৰিবলৈ গৈছিলা।
মই গৈছিলোঁ প্ৰথম গ'লো বৰদোৱা।
অ।
তাৰপিছত বৰদোৱা বৰপেটা এনেকৈ চাই মৃত্যুঞ্জয় মন্দিৰ গ'লোঁ। তাৰপিছত আকৌ জুবিন ক্ষেত্ৰত গুৱাহাটী গৈ জুবিন ক্ষেত্ৰত অকমান দেৰি থাকিলোঁ।
আজিকালি বৰদোৱাত মেখেলা চাদৰ পিন্ধি যাব দিয়ে নহ আগতে কিছুমানে পিন্ধি নগৈছিলে।
নগৈছিলে আজিকালি মেখেলা চাদৰ পিন্ধিহে সোমাবলৈ দিয়ে।
বহুত ধুনীয়া কৰিলে ভিতৰত মই ফটো মানে তোমাৰ হেৰি তাত দেখিছিলো মানে আলোকচিত্ৰ কেইখনত।
অ মইও সেই। ভাল লাগিছে তালে গৈ বহুত ভাল লাগে গম পোৱা নে। বহুত ভাল লাগে মানে বহুত অ মনটো পাতল হৈ গ'ল মোৰ গোটেই।
অ।
মই মোৰ মানে সঁচাকে মোৰ মানে। তোমাৰ ভিতৰত কিবা কথা চলি থাকিব তাত মানে তাত যোৱাৰ লগে লগে তোমাৰ মানে। বহুত ভাল লাগি যায় কৈছো নহয়।
তাকে মোৰো যাবলৈ আশা এটা আছে ভগৱানে কৰিলে।
অ যাবা, যাবা বহুত।
তাৰপিছত বৰদোৱাৰ পৰা ক'ত গ'লা।
বৰদোৱাৰ পৰা বৰপেটা গ'লোঁ তাৰপিছত মৃত্যুঞ্জয় মহা মৃত্যুঞ্জয় মন্দিৰ গ'লোঁ। তাত যে শিৱ মই ভবা নাছিলো আলোকচিত্ৰ দেখিলেতো ইমান ডাঙৰ নিচিনা নালাগে।
অ।
তাত তুমি তাত তুমি মানে বহি মানে তোমাৰ ইমানেই ডাঙৰ। সেই শিৱলিংগটো যে।
অ মন্দিৰৰ মন্দিৰৰ লিংগ ভাগ।
অ মন্দিৰৰ লিংগ ভাগ নহয় তাত মানে মন্দিৰটো দেখাত। মন্দিৰটো দেখাত শিৱ লিংগ কি লিংগৰ নিচিনাহে লাগে। তাৰপিছত হম।
ভিতৰত বেলেগ।
অ ভিতৰত তাত পূজা কৰিব পাৰি।
অ পূজা অৰ্চনা হয় নহ তাত।
উম উম।
অ।
তাৰপিছত তোমাৰ বহুত ভাল লাগিলে কৈছোঁ নহয়।
তাকে তোমাৰ আলোকচিত্ৰ কেইখনত লাগিছিলে বাৰু মই অলপ অনুমান কৰিব পাৰিছিলো। যে তাত মানে এনেকৈ পূজা অৰ্চনা ডাঙৰ হ'ব। আৰু মন্দিৰভাগ মানে মোৰ মনটো আকৰ্ষণ কৰি গ'ল মানে। ইয়াৰ পিছত যেন মই যাম তেনেকুৱা লাগিলে।
অ। তাত তোমাৰ কি ধুনীয়া লাগিছে আৰু পূজা কৰাৰ লগতে মোৰ মনটো মানে। আহ শুদ্ধ হৈ গৈছে এনেকুৱা লাগিছে। আৰু ম আমিতো একো নোখোৱা নোবালা-নোবোৱাকে গৈছোঁ। তোমাৰ মানে মোক আমি যে নোখোৱা নোবোলা উম নোখোৱাকে গৈছো ৰাতিপুৱাই গৈছো। ভা মানে বুক ভোক লগা নাই সেয়া দেখিয়েই মানে মনটো সঁচাকৈ সন্তুষ্টি লাভ কৰিছো।
সেইয়াই মনৰ আকৰ্ষণেই বহুত ন। যে-যে-যেতিয়া তোমাৰ মনৰ আকৰ্ষণেৰে তাৰ সেই ভাগ মন্দিৰলৈ তোমাক টানি নিব ন। তেতিয়া মানে তুমি মানে তাতেই বহুত সন্তুষ্ট হৈ যোৱা যায় মানে।
তোমাৰ কি কম আৰু বহুত ভাল লাগিলে দেই। যাবা যাবা তুমিও যাবা।
মইতো তাকে যাবলৈ বহুত আশা আছে। তেকে ইয়ালৈ যাব পৰা যায় তোমালোকৰ ভৱনতো দে খিয়ে মোৰ মানে ভাল লাগিলে মোৰ
অ', তুমি গ মানে মোৰ আৰু যাব আৰু যাওঁ আৰু যাওঁ লাগি আছে।
কথা এটা শুনা আমাৰ মাহঁতৰ ভ্ৰমণ কাৰ্যসূচী এটা ওলাইছে নহয় শিৱসাগৰলৈ যোৱা। যাবা নেকি?
অ', যাব পাৰি।
শিৱসাগৰ ঐতিহাসিক কীৰ্তিতম্ভবো চাবৰ কাৰণে।
অ', অ', পাৰি তেতিয়া হ'লে
ৰং ঘৰ, কাৰেং ঘৰ, জয়দৌল, শিৱদৌল। এইসমূহতো বহুত পুৰণি ন। এইসমূহ মানে কি আহোম যুগৰ নহয় জানো ত মোৰ চাবৰ কাৰণে মানে এতিয়া তুমি বেলেগলৈ যাব পাৰা মানে ফুৰিবলৈতো এতিয়া সময়ো হৈছে ন এইটো সময় মানে এইটো গৰম বন্ধ নহয় জানো এতিয়াতো চবলৈ যাব পাৰি কিন্তু মানে তুমি যদি শিৱসাগৰলৈ মানে এই মাহঁতে ওলাইছে কাৰণে তোমাক কৈছো মানে কথাটো মনত পৰিলে কাৰণ তোমালোক গৈছ ছিলা যে।
অ', অ', মইতো শিৱসাগৰলৈ এবাৰ গৈছিলোৱেই এবাৰহে গৈছোঁ বাৰু। অ', মই এবাৰ গৈছিলো এই তিনি বছৰ মানৰ আগতেই গ'লো।
মই সৰু হৈ থাকোঁতে যেতিয়া স্কুলৰ পৰা নিছিলে তেতিয়াহে গৈছিলো। বিদ্যালয়ৰ পৰা লৈ গৈছিলো যেতিয়া তেতিয়া গৈছিলো।
মই বাৰু মাহঁতৰ লগতে গৈছিলো।
অ'।
তাৰপিছত হেৰি মোৰ বহুত ভাল লাগিলে দেই। মই শিৱসাগৰত গৈয়ো বহুত ভাল লাগিছিলে গম পোৱা। তাত তোমাৰ হেৰি তাত আমি তলাতল ঘৰ অ' তলা হয় তলাতল ঘৰতে আমি হেৰি খাইছিলো বনভোজ খাইছিলো।
অ'।
বনভোজ খাওঁতে
অ', তলাতল ঘৰৰ সন্মুখত এখন এ মানে পথাৰ আছেয় ব পথাাৰ আছে পথাৰখনত এতিয়া আকৌ তুমি ক'ত বনভোজ খাব পাৰিবানো বাৰিষা কাল নহয় জানো এতিয়া।
অ', এইটো হয়। অ', সেইটো হয় কিন্তু আমি যাওঁতে মানে বনভোজ খাইছিলো আমি সেই হেৰিতহে গৈছিলোঁ তেতিয়া।
বি-বিভিন্ন মানে বিভিন্ন সময়ত বতৰৰ পৰিৱৰ্তনৰ লগতে মানে তাত বাগিচাসমূহ কেনেকুৱা ধুনীয়াকৈ আটক ধুনীয়াকৈ বনাই থয়।
এতি-এতিয়া কিছুমান ফুল ফুলিছে, কিন্তু আমি যাওঁতে গোটেই ফুলনিখন মানে ফুলেই ভৰপৰ হৈ আছিলে গম পোৱা।
অ', এতিয়া বৰষুণ দি থাকে ন ফুলবোৰ বেছিকে লাগে এতিয়া মানে বেছিকে ফুলে বেলেগ বেলেগ ধৰণৰ ফুল।
তাৰপিছত আৰু আমি এই মধুৰিআম গছজোপা আছে ইমানেই ধুনীয়াকৈ তাত খাবলৈ। আমি তাত অ' তাত ইমান ডাঙৰ ডাঙৰ মানে ওখ বহুত ওখ বহুত আমি তলাতল ঘৰৰ পৰাই ছিঙি আনিছোঁ মানে
অ',
আৰু তাত তাতো হেৰি থাকে, গাৰ্ড থাকে
তুমিতো গৈছা তেতিয়াহ'লে মইহে যাব লাগ আশা কৰি আছো সকলকে
নহয় নহয় ময়ো যাম ময়ো যাম ময়ো যাম তুমি চিন্তা নকৰিবা মই যামেই
তাকে, তোমাৰ লগত মই যাবলৈ মানে মন কৰিছিলো, সেইটো কাৰণে মানে তোমাক বলো কথাাতটো কওঁ তোমাৰ আলোকচিত্ৰ দেখি গম পাইছ তুমি ভ্ৰমণ কৰিব গৈছা বুলি তথাপিতো মানে, সুধি চাওঁ বোলো কথাষাৰ
চাই হে শেষ নহয়, গম পোৱা নাই
ল'বা লগত-
অ', অ', মা, মা গৈ ভাল পাব এতিয়া উম',
ভাল পব ন মানে, বাকী বেলেগলৈ যোৱাতকে মানে ঐতিহাসিক কীৰ্ত্তিস্তম্ভও মাত
ভাল লাগে ম
অ', সেইটো মাহঁতৰ লগত মই যাবলৈ ওলাইছো, তোমালোকৰ মা তুমি ওলাই দিয়া ভাইটোক লোৱা
অ', ভাইটিকো লৈ ল'ম তেতিয়া
নাই সিও ন এতিয়া মানে, সেইবোৰ চাবলৈ পালে ভাল পাব সি আগতে চাই চেলাই নাজানো, কিন্তু মানে এতিয়া, যদি চাই নোলয় মানে পিছত আকৌ চ মানে সময় সুবিধা মিলাবলে হেৰি হয় নহ এতিয়া বন্ধতে
উম, হয়, হয়, মানে কি হয় গম পোৱা মানে তাত বহুত ভাল লাগে
সেইটে, মানুহে ভ্ৰমণ কৰিব লাগে কি কাৰণে ভ্ৰমণ কৰিব লাগে জানোনে মনৰ আনন্দ, বা উ মানে অ', মনৰ আনন্দ, শান্তি পাই আৰু শান্তি পাই পায় আমি ঐতিহাসিক কীৰ্তিস্তম্ভ হওক, মন্দিৰ হওঁক সকলোবোৰ দৰ্শ কৰিব লাগে কিয়নো তাৰপৰাআমি মানে, বহুতো সংগ্ৰহ কৰিব পাৰোঁ জ্ঞান জ্ঞানৰ লগতে মনৰ সদভাৱটোও মানে জাগ্ৰত হৈ যায়
হয়, হয়
মই বোলো তোমাকো কওঁ, তুমি গৈ চাই যেতিয়া বোলো তোমাক ক'বে ভাল হ'ব
এদিন আমি তেজপুৰৰ ফালে যামচোন দেই
তেজপুৰ, তেজপুৰ, অ', তেজপুৰতো আছে নহয় কিছুমান ঐতিহাসিক স্তম বা
আকৌ হেৰিয়ত তোমাৰ কি আছিলে
তেজপুৰত আছেতো আকৌ, এই মন্দিৰসমূহ আছে
মন্দিৰ সম অ, ভৈৰৱ মন্দিৰ আছে, মহাভৈৰৱ মন্দিৰ আছে
অ', ঊশা অনিৰুদ্ধ কাৰণেও বিখ্যাত ন বান ৰজাক কাৰণে অগ্নিগড় বান ৰজা তুমি পৰিছ
এতিয়া তোমাৰ কিমান ধুনীয়াকৈ বজাই আনিলে নহয় একদম ম মই মানে আলোকচিত্ৰবিলাকতহে পাইছোঁ
অ',
তাৰপিছত মোৰ যাবলৈ মানে, মন গৈ আছে এদিন নহ'লে দুইজনী ওলাই গা ম গাড়ীতে ঠিক যাম নহ'লে অ', তাতে আমাৰ বা ঘৰ আছে, তাতে থাকি দিম দিয়ক
থকাতো বাৰু ঠিকেই আছে, কিন্তু মানে যাবলৈ সময় সুবিধাতটো মিলাই বা সেইটোয়ে ন
উম, এতিয়াতো বন্ধই।
এতিয়া বন্ধ, এমাহৰ কাৰণেহে দিছে বন্ধটো এই বন্ধটো মানে এই তুমি ভাল ভাল যদি ঠাই কেইটামান ভ্ৰমণ কৰি আহা ন' তোমাৰ নিজৰো ভাল লাগিব, বাকী মানে জ্ঞান অৰ্জন কৰাও হ'ব আৰু মানে এইসমূহ লাহে লাহে কিছুমান চাবা ৰংঘ কিছুমান ভিতৰৰ বস্তু মানে এনেকে আগতে আমি যি সৰুতে দেখিছিলো এতিয়া মানে সেইসমূহ আমি দেখিবলৈ নাপাওঁ।
নেপোৱা, এতিয়া বহুত নতুনত্ব গঢ়িলে।
অ', তাত নতুনত্ব আহি গ'ল, আৰু মানে কি হ'ল বাহিৰৰ মানুহও আহিলে ন' বিদেশ শী সকল আহিলে বিদেশ-বিদেশীসকলে চাবলৈ আহিলে তেওঁলোকে আহিলে, কিন্তু কিছুমান বস্তু মানে এনেকে সময়ৰগ্ৰাসত মানে বহুত নষ্ট নষ্ট হৈ গ'ল, তেনেকুৱা হৈ গ'ল ন'।
উম, মই যাওঁতে, মই যাওঁতে কি কৰি আছিল জানা শিৱসাগৰত? এই যে হেৰিবিলাক যে আছিলে তোমাৰ মৈদামবিলাক
অ', অ', মৈদাম অ', শুনা আকৌ মৈদাম ম-মৈদামে চৰকাৰে-চৰকাৰৰ পৰা বঁটা গ্ৰহণ পালে মৈদামসমূহে। গম পোৱা দুহেজাৰ চৌবিশ চনতে পালে নেকি? বঁটা পাইছে মই আমাৰ বি এডৰ পৰীক্ষাত আহিছিলে। সে-সেইদিনাখনি আমাৰ বি এডৰ পৰীক্ষাত আহিছিলে, তেতিয়া মানে মই সেই সেইটো মনত আছে মানে সেইটো কাৰণেিহঁতো মৈদাম বুলি কওঁতে মনত পৰি গ'ল
অ' তুমি কথাটো শুনা, মৈদামখিনি আজিকালি ভাঙি পেলাইছে গম পোৱা নাই তাৰ ভিতৰত যে মানুহে যে কয় সোণ ৰূপ এইবিলাক যে থাকে বুলি ৰজা মহাৰজাবিলাকক হয়টো সঁচা চাগে, এতিয়া মৈদামবিলাক ভাঙি আছিলে মই যেতিয়া গৈছিলোঁ।
অ'।
তাৰ পিছত ভাঙি আছিলে, মানে খান্দি আছে আৰু আৰু খান্দি থাকোতে বোলে বহু
পাৰ হ'ল সঁচা মিছা চাগে তাত প্ৰমাণ কৰিবলৈ গৈয়ে সেইবোৰ খান্দিবলগীয়া হৈছে। কিছুমানে কয় আছে কিছুমানে কয় নাই, কিন্তু এই সঁচা মিছা চোৱাত ত সেইসমূহ যদি আমি পিছলেও ভালকে ৰাখিব পাৰিলোহেতেন ন'। পিছৰ প্ৰজন্মই পিছৰ প্ৰজন্মই বহুতো পালেহেঁতেন আৰু বহুতো শিকিব পাৰিলেহেতেন জানা। আমি সেইটো কাৰণে মানে কোনোবা এটা ভ্ৰমণ কাৰ্যসূচী লোৱাৰ আগত ভ্ৰমণলৈ যোৱাৰ আগত মানে আমি সেই জেগাটো কি আছে প্ৰতিটো কথা জানি পিনি আৰু তেতিয়াহে গৈ মানে তাত সেইটো মানে আগ্ৰহ পোৱা যায় সেইটো ম-মানে আভাস পোৱা যায় ন'। আভাস আগতীয়াকৈ লৈ তাত গৈ তেতিয়া গম পোৱা যায় যে
উম, পিছে হেৰি নহয় আমি এ বহুত ভ্ৰমণৰ কাৰ্য পাতিলো, তুমি ভাত বনালা নে নাই পিছে?
অ', মই পাহৰিয়ে গৈছিলো কথা পাতোতে, মই ভাত ৰান্ধিব যাও বুলি ভাবিহে আ ছিলো তুমি আকৌ মানে, তোমালৈও মনত পৰিলে তুমি মনত পেলালা আজি।
উম'।
ভাত বনাম, ভাত ৰান্ধিম আৰু, তোমালোকৰ ভাত মায়ে ৰান্ধিলে নে?
মায়ে ৰান্ধিলে ৰান্ধিলে।
কিহে খাবা পিছে আজি? বতৰ ভাল নহয়।
ভাত আজি সেই কুচিয়াই আছিলে।
অ', কুচিয়া বতৰৰ ফল বতৰত খাবা আৰু।
ফল বতৰতে আৰু, মায়ে বনাহে থৈ দিছে, খোৱা হোৱা নাই।
অ' ফল বুলি কলে মনত পৰিছে। আম শেষ হল নেকি তোমালোকৰ ঘৰত।
আমাৰ ফালে আম শেষ হৈছে আৰু তথাপিতো এক দুইকে আছে আৰু।
অ' এক দুইকে লেখিলা নেকি।
ক'ৰবাত ক'ৰবাত মানে দুটা এটা ওলাই আৰু সেইটোতো কৈছোঁ।
অ', অ'
তাকে, বাৰু মই শিৱসাগৰলৈ যোৱাটো, মই কঁঠাল গুটি খাইছোঁ কঁঠাল